শুনিছ আহ শুনিছো অ অ এই নহয় মানে অ তুমি ভালে আছা এনে
অ মোৰ
অ মোৰ ভালেই দিয়া তোমাৰ কেনেকুৱা উম মইয়ো ভালে আছো দিয়া আজি সেই মানে কথা এটা ভাবিলো সেইটো কাৰণে মানে মোৰ উদেশ্য আলোচনা কৰিম বুলি ভাবিছো
অঁ অঁ
অ অ কি বিষয় এ জনসংখ্যাৰ বৃদ্ধি সেই বিষয়ে কথা পাতিম বুলি ভাবিছো
অ হয় নেকি এইটো আজি সমাজৰ এটা ডাঙৰ মানে সমস্যা
সমস্যা ন উম উম সেইয়ে একদম ম সেইটোৱে মানে এই জনসংখ্যা বাঢ়াৰ কাৰণে বহুতৰ বহু প্ৰ মানে দিগদাৰী হোৱা আৰম্ভ হৈ গৈছে কাৰণ লগাতকে বেছি হৈ গৈছে ত' সেইটোৰ কাৰণে মানে ভাবিলো যে মই কথাটো ভাবি আছিলো তাৰপিছত লাগিলে যে মই তোমাক ফোন কৰি ফেলাই কথাটো আলোচনা কৰো কাৰণ কথাটো ভাবিলে মোৰ মানে অলপ খং উঠি যায় হু হু সেইকাৰণে ভাবিলো যে নাই তোমাৰ লগত কথা পাতাই ভাল নিজে অকলে অকলে এইটো প্ৰতি খং কৰাৰ কাৰণে পিছে তুমি জনসংখ্যাৰ বৃদ্ধিৰ মানে কি বুজা
মোৰ মত যেতিয়া এটা দেশ বা অঞ্চলৰ জনসংখ্যা খুব দ্ৰুত হাৰে বাঢ়ে আৰু উপলব্ধ সম্পদৰ তুলনাত বেছি হৈ যায় তেতিয়াই প মানে জন‌ই
জনসংখ্যা বৃদ্ধি বুলি কোৱা হয় মোৰ মতেদি উম হম হম হম ঠিকেই কৈছা সেইটোয়ে হয় জনসংখ্যা বৃদ্ধি নিজে সমস্য সিমান নহয় কিন্তু অতিৰিক্ত আৰু অন্যতৃত্ব বৃদ্ধি সমস্যাৰ সৃষ্টি কৰে
হয়
হয় সেইটো কাৰণ জনসংখ্যা যিমান বাঢ়ে খাদ্য পানী বাসস্থান আৰু মানে জীৱিকাৰ প্ৰয়োজনীয়তাও বাঢ়ি যায়। উম উম সেইয়ে সেইটোয়ে। আৰু যদি এই প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা নাথাকে ঠিক তেনেহলেহে সেই সমস্যাৰ সৃষ্টি হয়।
ঠিক কৈ
ঠিক কৈছা। আজিকালি বহুত চহৰত অতিৰিক্ত ভিৰ দেখিবলৈ পোৱা যায়। উম হয় ন সেইয়ে। মানে ৰাস্তা ঘাটত এনি টাইম গাড়ী তাৰপিছত হস্পিটেলতো ভিৰ বিশ্ববিদ্যয়ালয় তাৰপিছত বিদ্যালয়বোৰতো চবতে ইমান ছাত্ৰ ছাত্ৰী সকলোতে প্ৰভাৱ পৰিছে।
অঁ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ কি কি বুলি তুমি ভাবা?
তুমি ভাবা? এটা ডাঙৰ কথা হ'ল সংসাৰত মানে সং সত সচেতনৰ অভাৱ উম আচ্ছা, সত সচেতনতাৰ অভাৱ, হয়। আৰু কিছুমান জেগাত পৰিয়াল পৰিকল্পনাৰ বিষয়ে মানুহৰ জ্ঞান কম ন? হুম হুম কিছুমান ক্ষেত্ৰত সেয়ে মানে এইটোৰ কাৰণে সেয়ে মানে দিগদাৰ ইটোৰ কাৰণে হৈ আছে মানে মানুহে লাগাতকৈ বেছি মানে চম্ভালি পেলে চাব লাগে ন, যে নিজে কিমান পাৰিম বা মানে মোৰ মতেটো নাজানো ভাল হয় নে নহয় কিন্তু মানে যদি এটা শিশু এটা ভাল জীৱন যদি দিব নোৱাৰে মাক বাপেকে তেতিয়াহলে এনে এনে শিশুৰ জন্ম দিব মোৰ মতে নেলাগে কাৰন সেই শিশুটোৰ কথাও আছে যে অকল জন্ম দিলে দায়িত্ব খতমটো হৈ নাযায় ন মাক বাপেকৰ তাৰপাছত পঢ়াব লিখাব বহুত কথা থাকে ত' সেইবোৰ যদি সু শিশুক এটা ভাল জীৱন দিব নোৱাৰে মাক বাপেকে মোৰ মতে সেইটো শিশু আনি পালে ইয়াতে বেছি দিগদাৰি হয়, সেই শিশুটোৰ কষ্ট হয়, সচাই কওঁ যদি।
ঠিকেই কৈছা। আৰু মানে ইমান দৰিদ্ৰতাও বাঢ়ি গৈছে ন আজিকালি, এই জনসংখ্যা বৃদ্ধিৰ কাৰণে, মানে চিকিৎসা ব্যৱ স্থা উন্নতি হোৱাৰ কাৰণে মৃ মৃত্যুৰ মানে কমিছে।
কমিছে, কিন্তু মানে জন্ম হাৰ তুলনামূলক ভাৱে বেছি মানে হৈ গৈ আছে, হুম, হুম, সেইবাবে। মানে জনসংখ্যা বহুত বেছি বাঢ়ি আছে।
অ'। জনসংখ্যা বৃদ্ধিৰ প্ৰধান মানে প্ৰভাৱবোৰ এনে
বোৰ এনে, জানানে কি হয়? মানে মোৰ মতে বেকৰ বেকাৰ'ত এক চেকেণ্ড, মানে মানে মই, প্ৰধান প্ৰভাৱ বুলি এতিয়া মই কি কওঁ, মানে বহুত থাকে তাৰে মাজত কাৰণ। মোৰ মতেতো সেই চ যদি মাক বাপেকে অলপমান সেই চাই-চিতি মানে শিশু জন্ম দিয়ে, তেতিয়া হলেতো মানে চব ঠিকেই থাকে, কিন্তু, সেইটো যোনটো হৈ গৈছেটো হৈ গৈছে, কিন্তু আমি যোনবোৰ লাগতিয়াল বস্তু সেই জনসংখ্যা চাই যদি আমি চব বস্তু নিয়ন্ত্ৰণ কৰোঁ, তেতিয়াহলেতো একো সেনেকুৱা মানে অ', কি কয়, দিগদাৰি হ'ব নালাগে। যেনেকে ধৰি লোৱা, আজিকালি তোমাৰ শিশু ইমান বাঢ়িছে, কিন্তু তাইৰ মতে সিমান বিশ্ববি বিশ্ববিদ্য়ালয় বনোৱাই নাই প্ৰথম কথা, বিশ্ববিদ্যালয়টো বহুত দূৰৰে কথা। বিদ্যালয়ো সিমান নাই, শিশু যিমান জন্ম পাই আছে প্ৰতিদিনে। ত' মই দেখিছোঁ হা। যে যোৱা পাঁচ বছৰ মানত, প্ৰায় তোমাৰ এই, দুই তিনি হাজাৰ মান এনেকে, অ' অ', মানে কি, বিদ্যালয় তোমাৰ বন্ধ হৈছে, চা, চৰকাৰী বিদ্যালয়। তাৰ, সেনেকেতো মানে বন্ধ, এই বাঢ়ি গৈ আছে জনসংখ্যা, সেই হিচাপে যদি বিশ্ব বিদ্যালয়বোৰ বেছি বাঢ়াবহে লাগে, কিন্তু আগতকে কমিহে গৈ আছে। ত' সেই অভাৱ সৃষ্টি কৰাৰ মেইন আহ, মানে প্ৰধান বস্তুটো ইটোৱে যে যিমান জনসংখ্যা আছে, সেই হিচাপে চব বস্তু ত' আমাৰ তাত নাই। যদি থাকিলে হয়, তেতিয়া হলে ইমান অসুবিধা কাৰোঁ নহ'ল হয়।
একদম ঠিকেই কৰিছা, আৰু মানে অ', তোমাৰ মানে যিমান মানে হেৰি অ' তোমাৰ ল'ৰা ছোৱালী, সেই হিচাপে কলেজ য'ত মানে চিট নথকাৰ কাৰণে মানে বহুতে মানে এবছৰ এনেই বহি দিব লাগে ঘৰত, আকৌ হয়তো নে মানে আগৰ মানে পিছৰ বছৰটোৰ কাৰণে প্ৰস্তুতি কৰিব লগা
কৰিব লগা হয় প্ৰৱেশা পৰীক্ষাৰ কাৰণে।
মানে এইটো এটা বহুত ডাঙৰ এটা অসুবিধা আৰু মানে চা কৰিৰ সুযোগ বাঢ়িছে, কিন্তু তাতকৈ বেছ যি মানে হাৰে তোমাৰ চাকৰি বিচৰা মানুহ
জৰা মানুহৰ মানে সংখ্যা বাঢ়িছে, উম্ উম্ সেইটোৱে। আৰু জনসংখ্যাৰ বৃদ্ধিৰ কাৰণে পৰি পৰিৱেশৰো মানে ওপৰত চাপ পৰে। তুমি, সেইটো কেনেকে? আহ যেনেকে ধৰি লোৱা তোমাৰ জনসংখ্যা বাঢ়িছে সিহঁতে ঘৰ ঘৰ লাগিব। মাটি লাগিব, সেই ঘৰ মাটিৰ কাৰণে পাহাৰ কাট কটা যায়, গছ কটা যায় সেইটোৰ কাৰণে হয় প্ৰভাৱ পৰে।
অ ঠিকে কৈছা, আৰু পানী আৰু বিদ্যুৎৰ ওপৰতো চাপ বাঢ়ি যায় তেতিয়াহলে।
তিয়াহলে। উম আজিকালি বহুত চহৰত পানীৰ অভাৱ দেখাই যায়, আমাৰ চহৰতে দে এখন পানী মানে এইবোৰ দিগদাৰি চলি আছে, আমিয়ে পানী নাপাওঁ, বহুত কম পানীত চলিব লগা হয়। ঠিকেই কৈছা, আৰু প্ৰাকৃতিক সম্পদবোৰ ধীৰে ধীৰে মানে হ্ৰাস পাই আছ ছে, উম হম। তুমি ভাবানে যে শিক্ষাই এই সমস্যাৰ সমাধান সহজ কৰিব পাৰে? অঁ নিশ্চয় শিক্ষিত মানুহ সচেতন আহ সিদ্ধান্ত লব পাৰে। হোঁ হোঁ আৰু পৰিয়ালৰ পৰিকল্পনাৰ গুৰুত্ব বুজিব পাৰে।
হা।
হা হয় চৰকাৰো এই ক্ষেত্ৰত সচেতনতা বৃদ্ধি দ্ধি কৰিবলে কাম কৰিয়ে আছে শুনিছোঁ মই। হুম হুম। চৰকাৰৰ চেষ্টা কৰি আছে, কিন্তু সেইবুলি অকল চৰকাৰৰ দায়িত্ব নহয় এইটো।
উম একদম ঠিকে কৈছা, প্ৰত্যেক নাগৰিকৰো দায়িত্ব আছে।
ত আছে, হুম হুম। যদি মানুহে নিজৰ দায়িত্ব বুজি কাম কৰে তেনেহলে জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰিবলে সহজ হব, সঁচাই কৈছোঁ। ঠিকেই কৈছা, আৰু এটা তোমাৰ নাৰী শিক্ষাৰো আম অ মানে নাৰী শিক্ষাও মানে খুব গুৰুত্বপূৰ্ণ আৰু আৰু
মানে বাক
মানে বা কিছুমানো বস্তু আছে। উম হুম হয় হয়, কেনেকৈ পিছে কোৱাচোন?
কাৰণ শি শিক্ষিত আৰু স্বনিৰ্ভৰ নাৰীয়ে পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত ভাগ লয়।
ভাগ লয়। উম সেইটো হয় সেইটো হয়। আৰু জনসংখ্যা বৃদ্ধি কম হলে দেশৰ উন্নতি বাঢ়ি উন্নতি হ'ব বুলি মই ভাবোঁ। অ', ঠিকে কৈছা কাৰণ তেতিয়া সম্পদবোৰ ভালকৈ মানে ব্যৱহাৰ কৰিবলৈ সুবিধা হ'ব, উম, উম। প্ৰত্যেক মানুহৰ বাবে উন্নত শিক্ষা আৰু স্বাধীন স্বাস্থ্য সেৱা নিশ্চিত কৰা সহজ হ'ব। একদম আৰু মানে মানুহৰ সংখ্যাও নহয়। অনিয়ন্ত্ৰিত বৃদ্ধি আৰু সম্পদবোৰৰ ওপৰত অতিৰিক্ত চাপো মানে আচল সমস্যা উম, সেইটোৱে ময়ো সেইটোৱে ভাবিছো। বাৰু তুমি আৰু এই মানে জনসংখ্যা ইটোৰ কথা এতিয়া পাতি মোৰ মনটো অলপ ভাল লাগিলে পিছে নহ'লে মানে মই ভাবি আছোঁ যে চবফালে যাওঁ চবফালে মানুহ। সেইকাৰণে এতিয়া অলপমান কথা পাতি ভাল লাগিলে মনটো।
উম। ঠিকেই কৈছা, মোৰো মানে খুব ভাল লাগিলে, দিয়া পিছে মই মানে অলপ এ পাকঘৰত কাম কৰোগে তুমি অ', তোমাক মানে আজৰি হ'লে মই আকৌ ফোনযোগে কথা পাতিম।
অ', অ', অ', নিশ্চয় দিয়া।
উম।
উম।